হেল্
অ, কোৱাচোন?
কি কৰি আছা?
আছোঁ ৰ'ব অলপমান ফোন চাই আছোঁ। তুমি?
অ ওকনি চাই আছা মানে?
হয়, হয় হে হে চাহ পানী খালে?
হয় নেকি, অ খালো আৰু ফোনত কি ফোন ইউজ কৰা তুমি?
অঁ মই এই ৰিয়েলমি ফোন ইউজ কৰো। তুমি?
মানে এণ্ড্ৰইড
হয়, হয়। এণ্ড্ৰইডেই ইউজ কৰোঁ।
অহ, আৰু ফোনৰ বিষয়, মোৰো এণ্ড্ৰইড প'ক'।
অ, অ ভালেই চোন হ হ
হুম, আৰু মানে এনেকা মানে এতিয়া আজিকালি মোবাইল ফোনটো মানে এনেকা ওলাই গৈছে নহয় হয়নে নহয় কোৱাচোন? এনড্ৰইড, আইফোন তুমি আইফোন ইউজ কৰিব জানানে? আইফনৰ বিষয়ে কিবা কিবি জানানে?
অ' হয়, মই ইউজ কৰিবতো পাৰোঁ আইফোনটো। আ, মো-মোৰ মানে আইফোনটো নাই, অ' মই মানে ইউজ কৰিব জানো আৰু। উম মানে ল'বও বিচাৰিছোঁ আইফোনটো এতিয়া। উম, অলপমান বাজেট মিলিলে মানে ল'ম বুলি ভাবি আছোঁ আইফোনটো।
সেইটো আমাৰ এবাৰ আইফোনৰ ফিচাৰ্চ কেইটা ইমান ভাল যে নাপালোঁ দেই। মই মানে হয়, ইউজ কৰিবলৈ ভাল, ষ্টৰেজ বেছি নাপায়, যেনেকে এনড্ৰইডত পায়। তুমি এতিয়া আ-আইফোন চোৱা, এনড্ৰইড চোৱা মানে বহুত ডিফাৰেণ্ট আছে। তুমি কেমেৰাৰ কাৰণেহে আইফোন ল'লে ভাল পাবা, কিন্তু আ, কি বুলি আই টোৰ কাৰণে আ, ভাল ফিচাৰ্ছ অথবা আ, ভাল ষ্টৰেজ ভাল কি বোলে উম তুমি এতিয়া আ-কিবা বিজনেছ কৰি আছা, তুমি আইফোনত যিমান এইটোকো এনড্ৰইডত যিমান পাৰা মানে, তোমাৰ কি বিচাৰ মানে আ, এ, আইফোন ইউজ কৰিলে কি প্ৰফিট হয়, কি লছ হয় আৰু এনড্ৰইড ইউজ কৰিলে কি প্ৰফিট হয়, কি লছ হয়, মানে এনেকা টাইপ।
হয়, তুমি ঠিকেই ক'লা। তোমাৰ কথাটো ঠিকেই হয়। মানে এতিয়া আইফোনটো হ'ল বেচিকেলি ভিডিঅ', ফটোৰ কাৰণে মানে ভাল, এতিয়া তাতে মানে ষ্ট'ৰেজ বেছি নাথাকে আৰু তাৰ বেটেৰী লেভেলো মানে ল'ও থাকে। বেছি আমি আমি ডেইলি ইউজৰ কাৰণে আইফোনটো ইউজ কৰিব নোৱাৰি বেছ চিলি মানে, আ, যিমান এণ্ডৰইডটো আমি কৰিব পাৰোঁ ন' সিমান আই ফোনটো কৰিব নোৱাৰোঁ, আইফোনটো হ'ল ভিডিঅ' আৰু ফ ট'জ কাৰণে অকল মানে ভাল কেমেৰাৰ কোৱালিটি ভাল ন' আইফোনৰ সেই কাৰণে মানে উ, মানুহে বেছিকৈ মানে আইফোন ল'ব বিচ বিচাৰে, মইও ভিডিঅ' আৰু ফটোৰ কাৰণে আইফোন ল'ব বিচাৰিছোঁ, এনে ডেইলি ইউজৰ কাৰণ যে, এনড্ৰইড মোবাইলে ভাল মানে আইফনৰ ধৰিকে। এতিয়া মানে ন নতুন আইফোন এইটটিনত লঞ্চ হ'ব ছেপটেম্বৰত। তুমি চাগে চাইছা আহ এতিয়া মানে এতিয়া ভাবি আছ ভাবিছোঁ আৰু বাজেট আ, বাজেট মিলিলে ল'ম বুলিকে। এনে তোমাৰ মানে উ কি ভাবা, আমাৰ ফোনৰ বিষয়ে মানে ফোনটো আমাৰ কাৰনে ভাল নে বেয়াও বেয়া নে কি বা বুলি ভাবা তুমি ফোনটো?
এতিয়া ফোন মানে ইউজ কৰাৰ ওপৰত ডিপেণ্ড কৰে চোৱা, তুমি এতিয়া কি বিচাৰ কি কেনেকা কি ইউজ কৰা, কি ইউজ কৰা এইটো তোমাৰ ওপৰত ডিপেণ্ড কৰে ন'। তুমি এতিয়া ভাল কামৰ কাৰণে ইউজ কৰি তে ভালেই হ'ব, এতিয়া চোৱা কিমান প্ৰায় মানুহ কেইটা মানে এ, দেখাই পাইছা আমি লকডাউনত কিমান প্ৰায় আ, কি বুলি কলেজ স্কুলত অ-অনলাইন ক্লাছেছৰ কাৰণে মোবাইল এবলেবল লাগিছিলে মান তেতিয়া হয় নহয় কোৱাচোন? চ' সেই কাৰণেও মবাইলটো ইম পৰ্টেন্ত হওক, কোনোবা এতিয়া আ, যেনেকা বেছ বেছিভাগ আ, মানুহে এতিয়া এ, বুলে মোবাইলৰ মানে বেলেগ ব্যৱহাৰ কৰে মানে যেনেকা হ'ল হেক কৰিবৰ কাৰণে হয়ে নহয়। কোৱাচোন, বেলেগৰ অসুবিধাৰ কাৰণে সেনেকা নহয়।
হয়।
ভাল নহয়, সেইটো মানে ভাল নহয় মানুহৰ এইবিলাক হা, হা, ! সেইকাৰণে মানে- ভালকে ইউজ কৰিব জানিলে কি বোলে এইবিলাকো ভালে আছে। জানিলে মানে অলপ অসুবিধা হয় আৰু সটোয়ে হয়।
হয় হয়।
তোমাৰ কি বিচাৰ আছে, মানে কিহৰ বাবে তুমি ভাল
হেল্ল'। হেল্ল 'অ। হেল্ল 'অ।
অ
অ' তোমাৰ মাততো আহা নাই মানে অ' নেটৱৰ্ক নাই চাগে আটতিয়ে আটতিয়ে আহি আছে।
হয় হয়।
অ' অ' কোৱাচোন কি কৰি আছিলা!
অ' মানে- এতিয়া ফোনৰ কি বুলিলে ভালকৰি ইউজ কৰিলে মানে ভালকে ইউজ কৰিলে মানে তুমি- এতিয়া উম প্ৰফিতো আছে লছো আছে। এতিয়া চোৱা প্ৰফিটো এনেকুৱা আছে যেনেকা উ আমি লডাউনত ইমান- ভাল ভালকে ইউজ কৰিব পাৰো। মানে ক্লাছৰ ষ্টুডেন্ট কেইটা, হয় নহয় কোৱাচোন! এতিয়া আজিকালি দূৰ- দুৰভা, মানে দুুৰভাষা এনেকা হৈ গৈছে মানে তোমাৰ- এতিয়া উম, মা-দেউতা তুমি ক- তোমাৰ মা দেউতা ক'ত আছে যোগাযোগ কৰিবলৈ ইমান সহজ হয়। আৰু আহ' তোমাৰ কি বোলে তোমাৰ- বেলেগে মানে এতিয়া বিজনেছ কৰিবলৈ বাহিৰলৈ গৈছে। আৰু তোমাৰ ফেমিলি ইয়াতে আছে'চৌ সিহঁতৰ কাৰণেও ভাল হয় ভিডিঅ' কল হল- হ'ল ইমান মানে, ভালে আছে মানে, কোৱা দেহাতে ভালে আছে কিন্তু কোনোবা কোনোবা ইমান মিচবিহেভ মিচ ইউজ কৰে আমাৰ- মবাইল ফোনৰ পৰা, যেনেকা ফ্ৰড হয় নহয় ফ্ৰড। কলচ আহে, লোন পোচ ইবিলাক মানে একদম ভাল নহয় মানে বুজিছা।
হয় ঠিকে ক'লা তুমি। এতিয়া মানে অ ফোনৰ আমাৰ উম বেনিফিটটো আছে আৰু কি কয় মানে। অহ, বেয়াও হয় ভালো হয় এতিয়া তুমি যেনেকা ক'লা অনলাইন। ক্লাছেছ বোৰৰ ন ভিডিঅ' কলৰ দূৰত। থাকিলে মানে মেছেজ ইনভাইট কৰিব পাৰি ন। তুমি ঠিকেই ক'লা কথাখিনিতো। এতিয়া তুমি চোৱা ভাল খিনি আমি চালো, আমি ভাল আমাৰ ওপৰত। ডিপেন কৰিকে আমি কেনকাই ব্যৱহাৰ কৰোঁ ফোনটো ন। এতিয়া আমি ভাল ব্যৱহাৰ কৰিলে এইটো আমাৰ কাৰণে বহুত ভাল কথা। আৰু আমি বেয়া বৱহাৰ কৰোতো আমাৰ কাৰণে বেয়া। এতিয়া বেয়া ক্ষেত্ৰত কি আহিলে যেনেকা গেমিং হল, হয় কি নহয়, এতিয়া সৰু সৰু ল'ৰা-ছোৱালী ছোৱালী সহতে গেমিং কৰি আছে তাতে পইচা লগাই আছে কিমান ল'ৰা-ছোৱালী ছোৱালীয়ে অ চুইচাইডো কৰিছে, পইচা লগোৱাৰ পাছত ডুবি গৈছে নহ। আ, কিমান ল'ৰা ছোৱালীয়ে মানে উম, কি কয় চুচাইদ কৰিছে এইটো ক্ষেত্ৰত বেয়া আৰু অহ, আগতে আগৰ দিনতে মানে এতিয়া যেতিয়া আমাৰ ফোন নাছিলে থাকোনতেও মানে আমি ইমান হেৰি গুৰুত্ব দিয়া নাছিলো ফোনৰ ক্ষেত্ৰ ত্ৰত আ সৰু -সৰু ল'ৰা ছোৱালী হেনকে মানে আহ ফ্ৰী সময়ত আহ বাহিৰলৈ খেলিব আহিছিলে, বাহিৰত খেলা ধূলা কৰিছিলে। এতিয়াৰ ল'ৰা- ছোৱালী মানে ফ্ৰী সময় হলে মানে আহ, কি কৰি দিয়ে মোবাইল চাই। হয় কি নহয়? এইটোতো বেয়া মানে বেয়াই কওঁ নহ। এতিয়া মানে হয়, হয়।
আজিকালি মানে মা- দেউতাহঁতে কেঁচুৱা বাট চা পোৱালি হেতকো মানে খোৱা টাইমত মোবাইল দিয়ে, এইটো মিছ ইউজ হয়। এইতো ভাল নহয় পঢ়াৰ কাৰনে দিয়া কিবা এলফাবেট চিনিবৰ কাৰণে দেখাই দিয়া, এইটো বেলেগ কথা। কিন্তু আজিকালি মা- দেউতাও মানে একদম বেয়াকে অভ্যাস লগাই থৈ দিছে।
হয়, হয় ঠিকে ক'লা তুমি, এতিয়া আহ যেনে আগৰ দিনতো এতিয়া ভাত খাব কাৰণতো খেলি -খেলি খোৱাইছিলে ন। আজিকালি মোবাইল দিলে এটা জাগাত বঢ়াই দিয়ে মোবাইল দি তাৰ পাছত ভাত খুৱাই আছে। এইটো চা নাই চোৱা মানে এইটো সৰু বাচ্ছা হয়, তাৰ চকুত ইফেক্ট কৰিব এইটো মোবাইল ইচ স্ক্ৰীনটো আমি বেছি চাব নহয়, সৰু হওক ডাঙৰ হওঁক আমি বেছি টো চাব নহয় ন, সৰু কালতে এইয়া অথবা মানে অ মানে হেৰি চচ্ মা পিন্ধিব লগীয়া হয় ন, কিমান চাইড ইফেক্ট কৰে নহ। অ এইটোৱে কও এতিয়াত যেনেকা অ এতিয়া আগৰ দিনাৰ কৰি এতিয়া ভাবা আগৰ দিনাতো চিঠি লিখাৰ সময় আছিলে ন। এতিয়া আগৰ দিনা টো কোনোবাক মানে কিবা খবৰ পঠিয়াব লগীয়া হলে চিঠিত লিখা লিখা হৈছিলে, তাৰপিছত কিমান দিনৰ মূৰতে চিঠি পোৱা গৈছিলে। তাৰ ক্ষেত্ৰত কৰি আজিৰ দিনটো বহুত বহুত ভাল আমি ইমান মানে উম, কি কয় ভাল পাইছো ন যে ফোন আহি গল আমাৰ ক্ষেত্ৰত, আ আমি ফোন ইউজ কৰিব পাৰিছো কিমান আমি হেৰি মানে উম, ভাল পাইছো ন ফোনটো আমাৰ কাৰণে কিমান অ', সুবিধা হৈছে। আগৰ দিনাৰ নিচিনা অসুবিধা নাই, আমাৰ কাৰণে সুবিধা হৈছে। এনেকা বস্তুটো বহুত ধুনীয়া ধুনীয়া ন। এতিয়া ক্লাছবোৰ কৰে এতিয়া তুমি চোৱা, ফোনৰ জৰিয়ত ইণ্টাৰনেট আছে, ইণ্টাৰনেট দ্বাৰা আমি কিমান বস্তু শিকিব পাৰো, হয় কি নহয় কোৱাচোন? এতিয়া অ', ইণ্টাৰনেটত এতিয়া কিবা কুৱেচন তুমি মানে, কনফিউজ হৈ আছা তুমি ইণ্টাৰনেটত গুগলত চাৰ্চ কৰিলা কুৱেচনটো পাই গ'লা ইমান ধুনীয়াকে ন, ইণ্টাৰনেটৰ সৈতে
আজিকালি অ', চেট জি পি টিৰ পৰা ইমান ভাল ভাল কুৱেচন এনচাৰ ওলাব পাৰি। মানে, গুগলৰ মানে মিলাই লিখাটো বেলেগ। কথা, কিন্তু কোনোবা নাজানা বহত কেইটা ল'ৰা ছোৱালী মানে ইহঁতো এইবিলাক ইউজ কৰিকে জানিব পাৰে মানে, তাতে আৰু কোনোবা কোনোবা এইটোতো মিচ ইউজ তৰ জানে নে যেতিয়া এক্সাম হয়, এক্সাম হ'লত লৈ যায় কে এনেকা মিচ ইউজ কৰে মানে। ভাল ভাল কেইটাও বহুত কেইটা আছে, কিন্তু বেয়াও বহুত কেইটা আছে বুজিছা। আৰু ইয়াতে আৰু এনেকা দেখুওৱা হৈছে যে মানে ভালটোহে আমি কি বোলে ইউজ কৰিব লাগে মানে, বেয়াটো ইমান ইউজ হয় নহয়, ভাল টো মানে হেৰাই যায়, সেইকাৰণে মে মোবাইল আজিকালি তুমি বেছিভাগ সুধিবাচোন বেয়াই বুলি কয় মানে বুজিছা?
হয়, হয়। এতিয়া তোমাৰ কথাখিনিটো ঠিকে হয়, ঠিকেই ক'লা তুমি। অ', কি কয় এতিয়া মোবাইল আমাৰ ওপৰত ডিপেণ্ড থাকে, আমি কেনেকা ব্যৱহাৰ কৰিম ন? এতিয়া আমি ভালকে ব্যৱহাৰ কৰিলে আমাৰ কাৰণে বহুত ধুনীয়া কথা। আৰু আমি বেয়াকে ব্যৱহাৰ কৰিলে বেয়া কথা ন। আ এতিয়া যেনে হওঁক যি টো ক্ষেত্ৰতে আৰু আমাৰ ওপৰত ডিপেণ্ড হয় কি আমি কেনেকা ইউজ কৰো ন। হয়, হয়। অ', অ', দিয়া ঠিক আছে। অ', এইটোৰ বিষয়ে আৰু বেলেগ টাইমত কথা পাতিম দিয়া।
অ', ঠিক আছে।
অ', অ', বাই দে।
ঠিক আছে দিয়া।